কি কৰিছে?
অ' এনে বহি আছোঁ।
অ' মইয়ো এই অকমান খোজ কাঢ়িছোঁ।
অ' মই চোতাললৈ ওলাই আহিছোঁ। ইমান গৰম হৈছে।
উম, গৰম ধেৰ হৈছে।
উম। এতিয়া টোৰফালে অকমান ডাৱৰ উঠিছে কিবা হ'ব নে নাই জানোঁ আহ
খোৱা বোৱা।
খোৱা বোৱা এতিয়া হেৰি পিছবেলা জলপান খালোঁ, আবেলি চিৰা জলপান খালোঁ চিৰাই, দৈ দৈ খালোঁ, দৈ খালে অকমান ভাল লাগে গৰমত।
অ' দৈ বুলি কওঁতে
তোৰ মানে
মাট, মাটি ৰুই আছে?
অ তিনিদিন কঠীয়া তুলিলো কঠীয়াা তুলি এতিয়া দুদিন ৰুলো আজি কালিয় ৰুলো
অ
সেইকাৰণে দুপৰীয়া পুৰা বিজি আৰু সন্ধিয়াহে ফোন চোন কৰা হয় আবেলি।
অ মই দেখিছো ফটো খাবনো খুব ই যে লাগে।
উম এনেই আগতে নুৰো নহয় এবাৰ ছো বহুত দিনৰ মুৰত ৰত ৰুইছো মানে আগতে চালি ৰুইছো
অ স্পীডতটো আহিছে নে?
অ আহিছে ৰোৱ বাবোৰত নকুৱা দেখোন বহু দিন নোলো বহুত বছৰ নৰুলো তাৰ মে ৰোৱা পথাৰত নমা লগে লগ সেইটো আহিয়ে যায় নিজে নিজে। আগৰ যিটো হেৰি আগৰ নিয়মটো আহি যায় মানে। পাহৰি থকা নহয় এইবিলাক।
অ' - অ' সেইটো হয়
অ' এইবিলাক খেতিয়কৰ মানে তেজত থকা যে। সেইটো কাৰণে। এনেকুৱা গৰম আজিও মই যে কলা হৈ গ'লো। বগা মুখখন একদম উখহানেকে শুকল হৈ গ'ল পুৰা। আকৌ সেয়া কোলা হৈ গ'লো, এনেকা কোলা হ'লো
অ'।
তাৰপিছত সেই ক্ৰীমো নাছিলে। এইকেদিন অনা নাই। তাৰপিছত অনলাইনত মানে অৰ্ডাৰ দি থৈছিলো, আহি পোৱা নাই। তাৰপিছত এই পাউদাৰ অকণো সানি নাই। আজি পথাৰলে পুৰা ডাইৰেক্ট মানে ৰ'দটো পালে। ক্ৰিমো নাইকিয়া, এ কোলা হৈ গ'লোঁ।
হেৰি তেনেকুৱা চানস্ক্ৰীম, কিবা তেনেকুৱা আনি লব লাগে।
স্ক্ৰিম সানিব লাগে।
তেতিয়া- মানে এতিয়া কি হয়, আপুনি অ' একো নেসানিলে ডাইৰেক পথাৰলৈ গুচি গ'লে কি হয় এই গোটেই মুখত দেইজ নিচিনা হ
অ' চানবান হৈ যায়। চান হেৰিয়ে অ'- সেই কি মই ৰ'দে মানে পুৰে, পুৰি যায়। আমাৰ দেউতাই কৈছেগে আৰু মই মুখখন দেখি সেই অ' তই ক্ৰীম যদি নাই, নকলি খেলে, মই আনি দিলোহেঁতেন নহয় বুলি কৈছে আৰু বেয়া দেদাই বেয়া লাগিছে আও ক'লা হলো কাৰণে।
সেইটো নহবলৈ হ পিছত আপোনাৰ সেই চন্দনটো হৈ গ'লে কি হয় মুখৰ পিছত এ একো সানিলো আপোনাৰ ভাল নহয় আও।
উম বেয়া লাগে দেখি, থাকি যায় সেই উম সহতা হ দেখিবলে তথাপি মই এতিয়া ঠিকছে মেকআপ একোপা মেকাপ সেই সিদিনাখন সেইদিনাখনো গৈছ টো ক'লা হৈছো নহয় একবা এই আম চাৰিআলি ওচলে গৈছো পোৰা মেকাপ এসোপা লগাই পেলাই গৈছো। মানুহে ধৰিব নোৱাৰিলে বাও সন্ধিয়া গৈছিলো যে দিন হোৱা হেতেনেহে গম পালেহেতেনে। পাউদাবো ওপতে এনেই পথাৰৰ পৰা পথাৰৰ পৰা অহাৰ পিছত এইবোৰ পাউদা সানিলে মানে খুব বেয়া দেখি পাউদা শুকান পাউদাটো সানিলে।
মুখখন কিবা এই আপোনাৰ ফপোৱা নিচিনা
অ ফপোৱা নিচিনা লাগে অ মই কৈছো মাক বো কোননেও গম নোপ দোকানলৈ গলৈ আন্ধাই বন্ধাই গলো যে পাউদাৰ মেক আপ কৰিব পেলাই গৈছো আও। ইবা তাৰমানে দাঁতখন লগাই গৈছে।
এ আমাৰ ৰুব নাই হোৱা আমাৰ মানে সেই কি বুলি কয় এইটোটো কঠিয়া চঠীয়া চব হেৰি কৰি হৈ গ'ল। কাইলে মানে ৰুম আৰু ৰোৱনী বিচাৰি ফুৰিছে আৰু আজিকালি ৰোৱনী পাবলে বহুত
অ নেপায় সেইটো কাৰণেহে আমি আক আধি দিয়ে আমাৰ আনকালে গোটেইখিনি এইবাৰ মানে মই ঘৰতে আছো যে মই বোলো এইবাৰ আমি অলপমান ৰুম দুবিঘা লৈছো অকল। অলপমান ৰোওঁ বুলি কলো মাহঁতক মাহঁতে ৰোলেই ৰোৱ যদি ৰো গোটেইখিনি লোকে ধান লৈ লৈ গুচি যে এইবাৰ অ বুলি ক'লো। উ ৰোৱনী-চোৱনী ক'তো পাবলৈ নাই নহয়। কঠীয়াও তুলিলো, মায়ে ময়ে তুলিলো। এতিয়া ৰুইছো মানে কালি আহিছিলে বাৰু হেৰি তাইয়ো আহিছিলে নহয় তাত তোমালোকৰ সেইফালে থকা জনী ভণ্টি তাইও আহি, তাইও আহি ছে আৰু হেৰি আৰু ওচৰৰ মাহী এজনী আহিছিলে। সেইদিনা গৈছিলো যে সন্ধিয়া। বিছাৰি গৈছিলো।
অ হেৰি আমাৰ আমাৰ মানে এইফালে কি আপোনাৰ সিবায়ে যে যোনে যোনে মাটি ৰুৱে ধৰক যাৰ যাৰ ঘৰত এই এইবাৰে মানে মানে সিবাৰে সিহঁতক বুকিং কৰি থয় যে এইবাৰলৈও মানে লাগিব বুলি। অ' তাৰপা কালি দেদায়ে মই আপোনাক ক দুঘন্টামান বিচাৰিলো নেকি মায়ে মই অ' প্ৰথমতে দেদায়ে তাৰপিছত দেদা আকৌ এই দোকান খনৰ কাৰণ দেদা আহি কিহল বোলে সেই তুমিয়ে যোৱা বুলি কলে আকৌ মাক লৈ পেলাই মই ঘূৰিছো নাই ঘ ইমান
নেপায় আমাৰ ইয়াতো নেপায় কতো তাৰপিছত এইত সেই ছোৱালী অ' তিনিজনী ছোৱালীয়ে কঠিয়াই তুলিছিলে আমাৰ এঘৰত সিহঁতক কৈছে মায়ে নাই হেৰি তহতি আমাক দেওবাৰে নে সোমবাৰ জানো বোকা দিব তহঁতি আহিবিনে আমাৰ ঘৰত ৰুবলে অ' আহিম কিবা দিব কব এনেকে ক'ছে যেনিবা এই হেতি আহিম বুলি ক'ছে আউ কি হয় কালি মানে হেঁতক খুৱাইছো আউ ৰচগোলা চচগোলা চচগোলি খোৱাচো আউ ইয়াত কঠিয়া তুলিছে যে তহঁতে আম ঘতো ৰুই দিবি দেই হেয়ি সোমবাই মায়ে পঢ়োৱা ছোৱালীযে মানে মা মাষ্ট আছিলে যে ৰিটায়াৰ হ'ল এতিয়া এতিয়া অ' বাইদেউ আহিম তেনেকে এজনীক আকৌ মায়ে মানে হেৰি অৱস্থা পাতি ভাল নহয় কাৰণে মায়ে পঢ়া আছিলে এজনীক মেট্ৰিকলৈকে অ' আহিম বাইদ দেউ এনেকে কৈছে এতিয়া আহে নাহে সেহেতিহে জানিব আৰু
অ' আমাৰ সেই অকমান আঁতৰলে এনেকুৱা সেই হেৰিত কি বুলি কয় এই বঙালী মানুহ আছে যে সিহঁত খিনি আকৌ মানুহ খিনি ভাল আকৌ
অ', বঙালী বিলাক ভাল খালি খুব ৰ'দত থাকিব নোৱাৰে খালি সিহতি
অ' তাৰ পৰা সেই তালে গ'লো গৈ তাপা দুজনী তিনজনী মান পালো তাপা মায়ে বোলে হে দাম দৰ আ
উম চাৰে চাৰে পাঁচ পাঁচালৈকে চাৰে তিনিশ আমাৰ ইয়াত তোমালোকৰ হেফালে বেছি তোমালোকৰ হেফালে আৰু বেছি হেনো সেই তেনেকে চাৰে পাঁচটালেকে হলে
মানুহনীয়ে কৈছে বোলে যদি ৰ'দটো বোলে কমকে দিয়ে তেতিয়া হ'ব যদি ৰ'দটো বেছিকে দিয়ে তেতিয়া বোলে অকমান দিৰিহে ৰুম বোলে
অ' কিছুমানে হিচাপত হেই কৰে নহয় দেওতালৈকে ৰুলে কিমান লব তেনেকুৱাকে হিচাপ থাকে হেঁত বাৰটালকে ৰুলে কিমান থাকিব পইচা সেইদিনা এইকণত এজনী এঘৰ চাৰে পাঁচটালৈকে ৰুইছিলে তিনিশ দিলে নহয় ঘৈনকজনী গৈ ঘৰ পাইছিলহে গীৰিয়েকটো হাত ভাঙি হাতখন ভাঙি পেলালে মাৰি পেলাই হাতখন মাওতে চাগে হাতখন ভাগি থাকিলে কেনেবাকে খঙতে মানে চাগে মাৰি দিছিলে কিবা এটা মাউতে চাগে হাতখনে ভাগিলো তিনিশ দিয়া দেখি খঙত উম তিনিশ দিয়া দেখি মানে খং উঠিছিলে তাৰ মানুহতো এনেই কিবা হেৰি নহয় বেয়া নহয় ইমান একেবাৰে মদ খাই বোলে কিবা তেনেকুৱাও নহয় এ অকশ্মাতে মানে চাগে পিটিছে ছাগে এচামাৰি পথাইছে লাগি সেইটো কেনেবাকে দুখ পালে বেছিকৈ মচুগা খাই গ'ল চাগে আৰু মানুহে বেছি চুগা নাখাওঁ মানে ভাগিবও পাৰে মই মুচুগা খোৱাওটোকে ভাগিলে বুলি উলিয়াইছে চাগে অলপ আঁতৰতহে আউ
অ' অ'
উৰাবাতৰি আকৌ বেছি নহয় আজিকালি কথাটো যিটো তাতকে বেছি শুনে নহয়
অ', সেইটো হয় বাৰু বাক ঘৰত ভাত চবই ভালনে
অ' ভালেই।
অ' আমাৰ মাহঁতৰ ভাল এই ছোৱালীজনীহে অকমান গাটো বেয়া।
অ' ভ
উম। জৰাবাৰী ফাৰ্ম আছিলে লৈ গৈছে।
অ '
ন তাই এতিয়া তালেকে গৈছে যেনিবা।
এতিয়া গৰমত মানে জ্বৰ চ্বৰ হ'ব এইবোৰ যা তা বস্তু খাবলৈ দিব নালাগে। এতিয়া আম কঁঠাল কঁঠাল খাব নালাগে ন। কিমান ডাঙৰ ছোৱালীজনী?
এ এবাৰ নমাহ সোমাইছে হে।
অ সৰু।
সৰু। লোৱা মানে হেয় তেওঁলোকৰ ছোৱালজনী তেনেই সমে চুঁচৰিব
চুচৰিচে হে আও। চুঁচৰিছে আৰু ছমাহ সাত মাহৰ পৰা চুঁচৰে নহয়।
অ' নবৌয়ে মায়ে টমটম এখন লৈ গৈছে।
অ '
আমাৰ এই ওচৰত আজিকালি টমটম আকৌ বহুত নহয় আপুনি বেলেগ গাড়ী নাপাব।
আজিকালি টমটম ধেই নিউ নিউ কৰি থাকিব। তোমাৰ যাবলৈহে সময় নহব
টমটমৰ একদম বহুত
আমাৰ মানুহজন আছিলে নহয় ইয়াত আমাৰ ঘৰত গাড়ী আছে মানে তাৰপিছতে এমাইত টম টম এ লৰা এটা আছে হেই। তাৰমানে ঢেৰ কেইবাখনো আছে সেই তাৰখনহে আমি লৈ লৈ যাওঁ যেনিবা য' য'লৈ ত'লৈ মানে। তাৰ পিছত সি কৈ আছে এ ভিনদেও আপুনি কেতিয়া যাবগে? আপুনি গুচি যোৱা পিছতহে মোৰ টমটম ইহেতি নিব। নহ'লে তাক নিনো হেৰি আমাক এনেও এইফালৰ পৰা উভতি গৈ থাকিলে সেই এনেও আনি আনে আমাক।
অ' এই আমাৰ ইয়াত টম টম আপুনি শুনক মঙলবাৰৰ দিনটোত টমটম কেনেকুৱা ৰেলি দেখিব
আমাৰ আমাৰ অ' আমাৰ ওচৰত হেৰি চাৰিআলিটোতে মানে ক ককাই ভাই তিনিটা তিনিখন আকৌ হেৰি খুৰাকৰ পিতেকৰ এখন তাৰপিছতে আকৌ সেইকনত ল'ৰা এটা দুটা দুখন চাৰিআলি দোকানখনৰ মানুহ ঘৰৰ দুখন সেই তাৰ মানে আঠ আঠখন নখন মান সেয়ে। আমাৰ চাৰিআলিটো চুকটোতে আছে বাকীবোৰতো দূৰবোৰতো অলপ আঁতৰে আঁতৰেতো আছেই।
উম।
অকল হেৰি টমটম চবেই টমটমকে কিনে আৰু।
অ' অই টমটমত লাভো আছে নেকি আপোনাৰ ইমান গম নাপাওঁ বাৰু।
গৰম খনত এই চাৰ্জ দিব লাগে যে পেট্ৰল কিনিব নালাগে চাৰ্জ হে লাগে যে। সেইটো কাৰনে আৰু। তাৰ পিছত আকৌ এই পে পেটল চেটল নালাগে।
তাকেহে ত আ আমাৰ এইফালে হেৰি কালি অকৌ কালি নে প ' পৰহি এখন লৈছে।
উ।
অকণমান ৰবা দেই অকমান ৰবা। আৰু ৰখাই থেখা। তাৰপিছত এই কি বুলি কয় তাৰ অকমান এখন অ' কি কি আজিকালি এই মানে এনেকুৱা তন্ত মানে আপোনাৰ আগৰ দিনৰ অটো যে অ টবিলা অ সেই তটো অঁ সেই অটো নিচিনা মানে।
অঁ আজিকালি তেনেকুৱা এখন ওলাইছে নতুনকে।
অহ তাৰ মই আজি উঠি পোৱা নাই। তাৰপিছতে পৰখি নে কেতিয়া ললে, তাৰপিছত দে বোলো ৰচোন আজি এনেয়ে পাক অকমান অকমান উঠি চাও বোলো। তাৰপিছতে উঠি চালো বোলো অ, ধুনীয়া এই টোম টোমৰখনকে, সেই অটোখনৰ নিচিনাখনত উঠিবলৈ ভাল। তাকে যেনিবা হেৰি
কিধাল
ইচ বহু ইস্পিজ যায়।
অ স্পীড যায় আৰু হেৰি কবা মাত চাত নাথাকে। মুঠতে সেইখন ভাল। নতুন কে ওলাইছে
অ জানো। কিন্তু সেই আকৌ মানুহ শুনা বেছি উঠাব নোৱাৰে। এই চাৰিটাহে পায় মাত্ৰ।
আহ
অকমান মাইলাচ
অ অ চাৰিটাহে পায় নেকি তাতে? আমাৰ এইখনত দাদাই লৈছে মানে। কৈছিলো নতুন অতো এখন ওলাইছে বুলি। এল ককৰা
তাকে হে হ'ব দিয়ক এতিয়া মই সেই ধূপডাল জ্বলা লওঁ।
অ অ জ্জলা জ্জলা উম উম ঠিক আছে হ'ব দে।